অঁ' দিয়া।
এই, মই এয়া, চাহ খাবলৈ লৈছোঁ।
আচ্ছা।
তুমি কি কৰি আছা?
ময়ো এয়া চাহ খালো বাৰু, চাহ খাই উঠিছিলোঁ তুমি ফোন কৰিছা।
অ, তাকে মই বোলো, এই কথা এটা আছিলে তোমাৰ লগত অলপ ইম্পৰ্টেণ্ট।
অ, কোৱাচোন বাৰু কি কথা?
এ, আমি মানে, তোমাৰ এই মাজুলী, শিৱসাগৰ, এনেকে অলপমান ফুৰিবলৈ যাওঁ বুলি ভাবিছো।
অ, কোন, কোন? মানে তোমাৰ লগৰ ল'ৰা ন।
এ, আমি কেইটা আৰু, আমি এইকেইটা তুমি, মই, তাৰপিছত আৰু এহেতকেইটা।
অ, আচ্ছা পাৰিবা যাব।
অ, তাৰপা, লগৰ এটা ভাগৰ গাড়ী এখন আছেই নহয়।
অ, আৰু এই গাড়ীত তোমাৰ ধৰা লোৱা তেলটো ভৰাব লাগে, যাব লাগে।
অ', সেইটো গোটেইকেইটা মিলি তেলটো ভৰাই ল'ম।
অ, আমি, আমিৰ ছটা নে, সাতটা আছোঁ নহয়।
অ, এই, ছয়টা মান যাম আৰু।
অ, যাব পাৰি।
তাকে, তুমি আগতে, অ, তেনেকে তুমি আগতে গৈছা নেকি?
মই শিৱসাগৰ গৈছিলো এবাৰ।
অ,
মই শিৱসাগৰ ধৰিলোৱা এইবোৰ আগৰ যিবোৰ ৰজাদিনীয়া আছিলে, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল। জয়দৌল, এইবোৰ জয়সাগৰ পুখুৰী।
অ,
এইবোৰ চাইছিলোগে এবাৰ।
অ, অ, আমি এতিয়া তেনেকেই চামগে আৰু মানে মই আজিলৈকে তেনেকে চোৱা নাই দেই, সেইখিনি। হেল্ল, হেল্ল, হেল্ল, শুনিছানে? হেল্ল,